হেল্ল' হেল্ল' অ ভাল আপোনাৰ মই কি কৰিম আৱ আজি ডাঙৰ কাম এটা উলিয়াই লৈছো মানে কি হ'ল ডাঙৰ কাম মানে আজি ফুল বাগানো চাফা কৰিম ইপিনে চবজি চবজি বাৰী এখন আছিলে অকমানিকা সেইখনো আজি চাফা চাফা কৰিম মানে
অ অ অ ভাবি পেলাই সেয়া কাম কৰিবা চফা হৱা
নহয় নহয় ভাত দি পেলাই হে কৰোঁ আগবেলা টাইম নাপা পাওঁ যে
খুৱাই বুৱাই স্কুল লৈ যাব লাগে সেইকাৰণে তাই শোৱাই কৰি লৈ কাম বন কৰি এতিয়া আপোনাৰ একদম পুৰা পাঁচটা ছটালেকে লাগি যাম আৱ
অ
ছিলো মই এতিয়া কামটো তাপাছতে সে সেইকাণে মানে বোলো ফোনটো মাৰোঁ আপোনালে কথা অলপ পাতোঁ ভালেই কৰিলে আপুনি কি কৰি আছে মোৰ ভালেই মোৰ ভালেই কিন্তু মানে অলপ অসুস্থ হৈ আছোঁ বাৰু।
অঁহ অঁহ।
তাৰছত আপুনি কি কৰি আছে?
মই ভাত পানী খাই লৈ পেলাই অলপ বহি আছে স সংকেইজনীও আহিছে। কথা বতা পাতিয়া। সিহঁতৰ লগতে।
উম উম কি হেৰি,
অ মই বাৰিষৰ কাম।
অঁ।
চাফা আগবেলা গা নন্ধোৱা আগতেই কৰি লওঁ আও।
অঁ আপোনাৰ ভাল ছোৱালী ডাঙৰ ডাঙৰ হ'ল। তাৰ পাছতে ভেজাল নাই। নিজে কৰি মেলি খাই ধুনীয়াকে যায়গৈ হয়।
উম।
কিন্তু আমাৰ আকৌ টিকলিজনী উলিয়াই। কৰি পঠিয়াব লাগে। আৰু এতিয়া গৰমতটো বেছি হৈছে যে আহি পেলাই আকৌ ঘৰত। কাম কৰি খাই বৈ অকণমান ৰেষ্ট। লৈ তাই স্কুলৰ পৰা আহি একেবাৰে খোৱাই বোৱাই। খুৱাই পেলাইহে ভাতি পেলা ছাঁ পৰে তেতিয়া। অ কৰিব পাৰো আৰু সেইটোৱে উম ভাত কিহে খালে বৰষুণ পৰি আছিলে অকন কালিও পৰিছে কিন্তু হেৰি বালি মাটি যে হেৰি হল তেনেকে মানে। শুকাই যায় লগতে পানীতটো নাইকিয়া হৈ যায়
অ অ আমাৰ লেপ লেপিয়া হ। বাবে। বৰষুণ ধৰিলে দিগদাৰ হয়। কৰিবলে। ফুল চুল লগাইছা আও ন?
ফুলৰ অকণমান ৰাখিছো ভাল লাগে তেতিয়া। ঘৰত কাজিয়া পেচাল হ'লে। মন চন তাত। তাতে বহি পেলাই আৰু মনতটো ভাল কৰো আৰু সেইকাৰণে মানুহ লাগে মানুহ অকণ। ফুলনি এখন লাগে।
লাগে, লাগে। এ ময়ো সেয়াই ৰুই লৈছোঁ। আছিল কেই জোপা মান।
অ, অ। আপোনালোকৰ ফুলটো কি? চিজনৰ ফুল নে নে বাৰমহীয়াকে ফুলা?
মহীয়াত ফলা ফলে আমাৰ। উ অ, অ। অ। মৰি যায় আকৌ আমি লগাব লাগে। উ আমাৰ সেই গৌৰাংগ ফুল নে কি বুলি কয় লে হালধীয়াটো
হালধীয়া অ, অ।
অ।
সেইটো, সেইটো বেছি আছে নেকি আপোনালোকৰ?
অ, সেইটোয়ে আছে আমাৰ বেছিকে।
কেইদিন যাম ৰ'ব ফুলৰ আনি
উম, উম। আহিবা। উম আহ তমাক মাছৰ সতি খালো। উম, মাছ কচু দি পেলাই মচলা দি বনালো। উম তাৰপত এতিয়া আ খোৱাই এনে বহি পেলাই টিভি চাওঁ।
টিভি চাই সেইকাৰণে আজিকালি মানুহে টিভি চাবলৈ সময় নাপায় নহয়।
অ মই চাও স সদায়। ছটামান চাৰে ছটামান বজাৰ পৰা চাও। সাতটা, চাৰে সাতটা, আঠটালৈকে চাও আৰু তাৰপিছত ভাত বনাও। বনাই পেলাই খাও আৰু শুই থাকো। ৰাতিত টো অইন কাম নাই। নাইয়ে। দিনতে যিখিনি কৰোঁ, কৰিম আৰু।
উম
উ উম। মোৰ আপোনাৰ হেৰি আছে মোৰ মানে বিশেষকে নয়নতৰা ফুল অলপ হৈছে ছিলে নিজে - নিজে হৈছে বুইছেনে।
অহ ', - অহ ', সেইটো নিজে হয় যে।
সেয়া বনৰিয়া ফুলৰ নিচিনা হয় ন সেইটো অকমান গুটি পৰিলেই হয়। বেছিকে যত্ন কৰিবও নালাগে। লাগে মানে ফুল খিনি আপোনাৰ। তিনিটা কালাৰৰ ফুল আছে। মোৰ তাত এতিয়া অ সেইখিনি মাজতে অৱশ্যে ৰুইছিলো দুটা এটা পুলি কিন্তু মানে মোৰ অট'মেটিক কেনেকে ফুলখিনি অঁতখিনি হৈ গ'ল। সেইখিনি আছে। আছে এনেই আপোনাৰ এয়া সৰু- সৰু মানে এইবিলাক নাম তেনেকে নাজানো ফুলবিলাক। কৰ কিনা ফুল কেইটামান লগাইছিলো সেই ক কিবা আছে
অহ ',
মো ফুলৰ ইমান নাম জানিম আও ভাল লাগে লৈ আহো সিমানেই
অহ ', ময়ও তেনেকে ভাল লাগিলে। লৰা শুন হেৰি পৰা এই চাৰিআলি -চাৰিআলিত গলে ভাল দেখা পালে লৰা
অহ ', সেইটোৱে আপোনাৰ যতে ততে নাম চাম সুধিব লাগ নাই আও কাবা ঘৰত
সুধিবলে নাই অহ ',
আপুনি ফুল প্লাই মানুহৰ ঘৰত
আছে - আছে হহ', হা - হা ভাল লাগিলে মানে আনোয়ে আকৌ ওলাই গলে। বেছিভাগ থাকে যে এ ভাল ফুল দেখিলে।
ফুল দেখিলে খুজিয়ে দিওঁ আৰু মানুহে বেয়া পালেও উপায় নাই।
উপায় নাই অহ ', ভাল পাাম যেতিয়া ন
অ খুজি দিওঁ মানুহে বেয়া পায় নেকি নাজান নাজানো কিন্তু মানে লাষ্ট কাণ কাটি হ'লেও। ফুলপুলিটো খুজিয়ে দিওঁ আৰু পিছত মা হেককে আৰু
বেছি হ'লে বাৰু বেয়া নাপায় ন তা এটা থাকিলে খুচিলে বেয়া পায় আৰু এই নহয় আমাৰো নহয় আমাৰও ম তেনেকে যদি। ফুল হেৰি কৰি উভালি কৰি লৈ যায়গৈ পুলি সো মই বেয়া পাও।
নহয় নহ আপোনাৰ অ অ সেইটো হয় সেইটো খোজে উঘাল লৈ যোৱাটো অ সেইটো হেৰিও নহয় নিয়মো আপোনাৰ ঘৰত কিবা এটা ভাল দেখিলো মই গৈছোঁ ফুল এটা পুলি এটা খুজিছোঁ
হ হয় কিন্তু মই দেখিলো বুলি যে উঘালি লৈ আহিম সেইটো কথা নহয় আৰু সেই তেনেকুৱা নকৰো আৰু কিবা নিজকে নকৰো আৰু
অ এ মই কিনি পেলাই আনিছো পুলি গুটি আনিছিলো তাৰছ ফুলপাহ বৰ ধুনীয়া বেলি ফুলা নিচিনা সৰুতো আৰু বেলি ফুল টো ডাঙৰ হয় এইটো সৰু জাত দেখিবলৈ বৰ ধুনীয়া লাগে তাৰ সেইটো মানে পুলি হৈ থাকে গুটি সিচি থাকো শুকালে আ পুলি শাক আ ফুল শাক তেনেককাে হৈ থাকে এই মানুহ আহিলে একে দেখিলে ইয়াক চুলি হয় যে উঘালে উঘালে লৈ যায় ফুল কেই পা দেখি কেতিয়াবা খঙো উঠে মোৰ, পুলিকেইটা হয়হে উঘালি নিলে বেয়াও লাগে ন।
অঁ বেয়া লাগে তো। উম
সেয়াই মানে কি কবা আৰু,
উম মোৰ মানে কি হ'ল এইয়া এইবাৰ ভেন্দি কৰিছো। ৰ'ব ভেন্দি কেইমান সৰহকে পেলাইছিলো। কিন্তু মানে ভেন্দি, কেইটামান বুঢ়া হৈ গৈছে সেইকেইটাও ছিগিলো লগতে জং -ঘলকণো চাফা কৰিলোঁ। কৰি পেলাই বোলো নাই ফুলবোৰ কেইটা অকমান খুছৰি দিও লৰাই বগৰাই বগৰাই দিওঁ সেইটোতে ব্যস্ত হৈ আছিলোঁ বাৰু ইহঁত এতিয়া। কাপোৰ কানি বয় নে নবয় আপুনি?
বও এ এইকেইটা দিন অকমান বাৰিষা হাঁহ হৈ আছ যে উম ন লগাও এনেই বৈ থাকোঁ। উম ঘৰ পিন্ধাকে সেইখনো লাগে দিয়াচোন। তাৰপিছতে আকৌ দুখন অঁ এখন দুখন বেচো তাৰে
হয়
বৈ থাকিলে ওচৰৰ মানুহ খিনিয়ে বিচাৰে যে নিদিলেও নোৱাৰো। লাগি দে বুলি কলে সেই তেনেকে দিয়াও যায়,
কি শুনি আছোঁ কওক,
অঁ অঁ তাৰপিছতে এই এতিয়া কি শাক পাইছে অঁ শাক হৈছে আমাৰ ছে।
হৈছে মৰিচা খাইছেনে নাই এতিয়া মৰিচা খাই ভাল লাগে নহয়।
এ খাই আছোঁ আমাৰ- সেই মই। আগতে বাৰীখনে মৰিছা পুলি অতে ততে উম অ ভাল লাগে আমি ইমান এটা ভ- ভাল নাপাওঁ হে খাই মৰিচাটো
অ
সিমান নাখাওঁ এনেই আমাৰ এই ভেনন্দি আকৌ ভাত কেৰেলা, ধুন্দুলি এইবিলাক তিতাকেৰেলা। চব হৈ আছে। গছত বগাই যে মই নিজে নিজে হৰে ন ধুন্দুলি চুন্দুলি।
হেল্ল'।
হেল্ল'। উম তোমালোকৰ ফালে ধুন্দুলি গছ হয় নে নহয়? হেল্ল' ধুন্দুলি হয় নে বোলোঁ ধুন্দুলি গছ হয়। অহ অহ নিজে নিজে হয় জানা এইবিলাক।
আহ
নিজে নিজে হয় যায় ধুন্দুলি।
অ ধুন্দুলিটো নিজে নিজে হয় আপোনাৰ অ ভাত কেৰেলাটো ভাল সেইটো নিজে। নিযে নিযে। হয় ধৰক উম আছে ভাত কেৰেলা এজোপা।
অ এ বাৰিষা দিন কিটা হেকিটা। সেইবিলাক থাকে আৰু ন
অ অ তাকে সেইকেইটা হয়। আমাৰ তিয়ঁহ দিব নোৱাৰি বুইছে বান্দৰৰ পাহ। ভাত কেৰেলাটো বান্দৰে ইমান নাখায়। কিন্তু আপোনাৰ তিয়ঁহ। টো খাই। জিকা খাই এইবিলাক খাই দিয়ে কাৰণে সেইবিলাক। দিব নোৱাৰোঁ। হে মইচা কেইটামান ভেন্দি- কেইদালমান।
অ ভেন্দি খাব নোৱাৰে ন বান্দৰে অ সানে।
অ হানে সেইকাৰণে নাখায় গছটোৱে আমাৰ মানুহক। হকে খজোৱাই হয় নহয় বাৰু হাত চাত বান্দৰ অশান্তি পায় সেইকাৰণে বান্দৰ সেইবিলাক নুচোৱে উম সেইটোয়ে আপোনাৰ ঘৰলে বান্দৰ আছে নাই? অহ, সেকটো একে ভাল বস্তু এটা নাই দিয়ক আপোনালোকৰ, উম-উম। আমাৰ মানে নষ্ট কৰে বহুত হয় বাৰু ঠিকে আছে দিয়ক। অহ কলটো নহয় গছ ভাঙি পেলাই।
অহ-অহ। দিয়া। অহ, দিয়া হ'ব দিয়া। অহ-অহ, হ'ব দিয়া।